হেল্ল'!
শুনিছাঁ এতিয়া!
অ', এতিয়া শুনিছোঁ, কোৱা?
অ' ভাল, তোমাৰ?
অ', আছোঁ দিয়া, তোমাৰ ভাল!
অ', ভালে দিয়া, তুমি যে মাছৰুম বনোৱা। আগতে যে বনাইছিলা, কেনেকে বনোৱা এতিয়া।
মচৰুম টো তোমাৰ হেৰি কৰি পেলাই বনাব লাগে, মাছৰুমৰ বীজটো কিনিব পোৱা যায় যে।
অ', অ'।
বীজটো আনি পেলাই, আমি হেৰি কৰি পেলাই বনাও আৰু। তাৰপিছত আমাৰ মানে হেৰি, শালি খেতি ধান খেৰটো লাগে।
অ', অ'।
মেচিনৰ খেতিৰ ধান খেৰটো নহয়। শালি খেতিটো লাগে, শালি খেতিটো হ'লে মানে ভাল হয়, মেচিনৰ খেতিতো মানে ধা ধান খেৰ খিনিতো ঔষধ চষত দিয়া যায় যে, সাৰ মাৰে যে সেইটো মানে পতক তে বেয়া হৈ যায় শালি খেতিতো আমাৰ ধান খিনি খেৰ খিনি এনে আমি মানে কাটি কুটি লৈ পেলাই বনাব লাগে অকণ খাটনি আছে বাৰু।
অ',
তোমাৰ লাগিছে নে, নে কি?
অ' লাগিছিলে।
অ',
মই মানে সেইকাৰণে হা?
এতিয়া বনোৱব এতিয়া এইটো ছিজনত মানে বনোৱা নহয় তাৰমানে।
অ',
এইটোত মানে চিজন লৈহে এই ঠাণ্ডা দিনতহে বনাব পাৰি যে।
অ'অ'
এতিয়া বনালে মানে তোমাৰ বেয়া হৈ যায় গৰমটো বেছি যে গৰমত ন'। হয় তাৰমানে মাচৰুমটো ঠাণ্ডাত, ঠাণ্ডাত হয়। ঠাণ্ডাত মানে বনাবলে ভাল আৰু তেতিয়া সুবিধাটো হয় আও
অ' মানে কেনেকে বনাই মোক শিকাই দিবাচোন বুৰহে তাকে সুধিছিলোঁ মানে
অ'তুমি বনাবলগীয়া হলে তোমাৰ শালি খেতি ধান খেৰ আছে যদি এতিয়া নালাগে তুমি বনালেও তোমাৰ হেৰি মানত তাত বনাব পাৰিবা অ'মানে আহ ছেপ্টেম্বৰ অ'ছেপ্টেম্বৰ মানৰ পা তুমি বনাব ছেপটেম্বৰ লাষ্টৰ পিনে লাষ্টৰ মানৰ পা।
অ'অ'
তুমি বনাব পাৰিবা তেতিয়া মানে কি তুমি ধান খেৰখিনি তুমি দুই, তিনি আঙুলমান দীঘল দীঘকে কাটি ল'বা।
অ' অ'
কাটি লোৱা পিছত সেইখিনি আকৌ তুমি গৰম পানী দি সিজাব লাগিব।
অ' অ'
সিজাই কৰি লৈ আকৌ তাপা মানে পেকেট দিব তোমাৰ বিজ খিনিৰ লগত কিনিব লাগিব বীজ টো পঁচিছ টকা লয় এপেকেটত তুমি বীজটো কিনি কৰি লৈ পেলাই ধৰা তোমাৰ সেই খেৰ খিনি সিজাই উলিয়াই কৰি লৈ
অ' অ'
ঠাণ্ডা কৰি পেলাই তেতিয়া তুমি সেই চিলিণ্ডাৰ পেকেট দিব নহয়
অ'অ'
অ'সেই পেকেটত মানে সুমোৱাই কৰি লৈ পেলাই তাৰ ভাজে, ভাজে মানে চাইডে, চাইডে আমি মাছৰুম খিনি দি দিব লাগিব দুই ইঞ্চি, তিন ইঞ্চি ফুট আঁতৰাই, আঁতৰাই। সেনেকে দি দিয়াৰ পিছত ধৰা তোমাৰ তাতে মানে হেই হ'ব আকৌ সেইটো চিলিণ্ডাৰটো বনাই কৰি লৈ
অ',
ফুটা, ফুটা কৰি দিব লাগিব যোনখিনিত বীজখিনি দিছিলা।
অ',
তাত আকৌ ফুটা, ফুটা কৰি দিব লাগিব ফুটা, ফুটা কৰি দিলেহে মানে সেইফালৰ পা মানে আমাৰ হেৰিটো ওলাব নহলেতো নোলাব বীজটো তাৰপা তেনেকে পেলাই দিলে ধৰা তোমাৰ এটা মাছৰুমৰ বীজত মানে তাৰ তিনচাম, চাৰিচাম মান খাব পাৰে আৰু এটা চিলিণ্ডাৰত। অ' তিন চাম, চাৰি চাম ওলাই যায় একে লাষ্টত চাৰি চাম মানে তেতিয়াহ'লে সৰু হৈ যায় পত প্ৰথম চাউনটো ডাঙৰকে হয় তাৰপিছত সৰু সৰুকে হয়।
অ।
সেনেকে কৰি পেলাই যদি তুমি হেৰি কৰিব বিচাৰা তেতিয়াহ'লে মই ভালকে শিকাই দিম বাও। কেনেকে কি কৰিব লাগে, মাছৰুমখিনি বীজখিনি ক'ত পায় সেইটোও জনাই দিম।
অ।
তাৰপিছত আকৌ তোমাৰ পেকেটিং কেনেকে কৰিব লাগে সেইখিনি। মানে আমাৰ হ'ল তাৰ মানে যিখিনি মাছৰুম আমাৰ হেৰি কৰে সেইটো আমাৰ মানে কি হেৰি তোমাৰ কেচা মাছৰুমটোতকে মানে শুকান মাছৰুমৰ দামটো অলপ বেছি হয়। মানে মাছৰুমৰ মানে বহুত হেৰি থাকে যে।
অ অ।
জাত লৈও থাকে।
অ।
এতিয়া তোমাৰ কোনটো কেনেকুৱা, কেনেকুৱা লাগে। এজাত আছে আমাৰ মাকৈ দি হোৱা মাকৈ দি বনাব পাৰে এটা মাছৰুম। এটা মাছৰুম আছে তোমাৰ বৰা ধানো দি হয়। সেনেকুৱা। তোমাৰ এতিয়া তাত মেডিচিন মেডি মেডি
মাকৈ ধানে দি মাকৈটোৱে দি কৰিব পৰা যাব।
অ মাকৈটোৱে দি কৰিব পৰা যাব। কিন্তু মাকৈটোত মানে তাৰপা তেওঁলোকে এটা বী ঔষধ মেডিচিন দি দিয়ে আমি এতিয়া ঘৰত ৰা মাকৈটো দি কৰিলে ধৰা আমাৰ সেইটো হেৰি হৈ যাব আমাৰ মাকৈ গছডালহে হ'ব।
অ অ।
তাৰপা ধৰা সেই মাকৈ গুটিটোত মানে কিবা মেডিচিন দিব, তেতিয়া তাতে মানে কাঠফুলাটো হৈ যায়। মাছৰুমৰ সেইটো বীজটো হৈ যায় সেনেকুৱা নিচিনা তাৰমানে।
অ।
ভাগ ভাগকে আছে। সেই সেনেকুৱাও আও তোমাৰ ধৰা সেইখিনি ওলোৱালে তুমি দিনটোত তিনিবাৰ পানী দিব লাগিব ঠাণ্ডা দিন হ'লে। মাচৰুমখিনিত তিনিবাৰ বা চাৰিবাৰ সেনেকে পানী দি কৰি লৈ পেলাই তোমাৰ ৰাতিপুৱা এবাৰ দিলা, দুপৰীয়া এবাৰ দিলা আবেলি এবাৰ, সন্ধিয়া এবাৰ তুমি যিমান পানী দিবা মানে সিমান প্ৰডাকচনটো ভাল হয় আৰু।
অ।
তোমাৰ সেই পানী দিয়াৰ লগত কথা। চিলিণ্ডাৰ থোৱা ঠাইখিনি ঠাণ্ডা ঠাই হ'ব লাগিব, মাছৰুমৰ যিকিটা আমি হেৰিকিটা বনাম বনাই পেলাই বীজখিনি আমি য'ত থম সেইখিনি ধৰা অকমান ঠাণ্ডা ঠাই হ'ব লাগে আও। তেনেকুৱা হ'লে মানে বেছি ভাল হয় আও। সেইখিনি কৰি মেলি লৈ পেলাই তেতিয়া ধৰা তুমি এ চিলিণ্ডাৰগিটাত পানীখিনি দিলে ধৰা তুমি যদি জাপ জাপকে দিয়া বেছিকে দি দিলে বেছিকে হৈ যায়। তোমাৰ ধৰা পাঁচটা ঠাইত টা জেগা দচটা মানে চিলিণ্ডাৰ তুমি থ'ব পাৰা মাচৰুমৰ চিলিণ্ডাৰকিটা। তেনেকে পেলাই। তাত তুমি সেই জোখ কৰি কৰি পানী দিবা ইটোত অ' অকণমান ওপৰতোত যদি সৰহকে দিয়া যায় ওপৰতোত পৰা আহি সি লাহে লাহে মানে তলতোতো পৰি যাব সি যে তলতোতোমান দিব নালাগে আৰু তেতিয়া পানী।
অ' অ'
উম।
বাৰু তুমি কিনাকে হ'লে তোমাৰ শুকান মাচৰুমটো আছিলে সেইটো নিব পাৰিবা বাউ।
অ' অ'
তেহে মানে অলপ বেছি।
অ' সেইটোত কিমান মান পৰিব?
সেইটো কেজি চৈধ্যশ মানকে পৰিব।
অ' আৰু এইটো?
কেচাটো কেজিত তিনিশ, এতিয়া মানে কেচা তাতো নুলাই যে শুকানটো মানে খাট-খাটনিটো বেছি সে মানে আমাৰ ৰ'দত শুকুৱাব নোৱাৰে। কে ডাইৰেক্ট ৰ'দৰ পোহৰত মানে সেইটো শুকুৱাব নোৱাৰে কোলা পৰি যায় যে।
অ' অ'
সেইটো কাৰণে তাৰমানে সেইটো ৰ'দত নুশুকাই টোত মানে ৰ'দতে দিব, ওপৰত কিবা বেলেগ কাপোৰ-চাপ পোৰ হেৰি কৰি দি পেলাই তেনেকে পেলাই মানে সেইটো শুকুৱাব লাগে। নহ'লে হেৰি হৈ যায় যে এইটো তোমাৰ কোলা পৰি যায় যে তেতিয়া কোলা পৰি গ'লে মানে দেখিবয়ো বেয়া লাগে। সেইটো মানে সূৰ্যৰ তাৰ যিখিনি হেৰি আছে সেইখিনি গোটেই খিনি সূৰ্যৰ নিচিনা হৈ যায় যে।
অ' অ'
টো, সেয়াই। সেইটো কাৰণে তাৰমানে আমি এয়া ৰ'দত শুকুৱাই পেলাই আমি সেইটো বিক্ৰী কৰাতো নহয় আউ। কেঁচাটো ধৰা তোমাৰ এক কেজি ল'লে ধৰা তোমাৰ ভাজিতে কৰা তোমাৰ আধাক কেজি মান থাকেগে আউ কেজিত, এইটো শুকানটোত আকৌ বহুত খিনি উঠে। শুকাই যিটো বিক ক্ৰী কৰে যে সেইটোত মানে বহুত খিনিয়ে উঠে তুমি এক কেজি ল'লে তোমাৰ কেঁচা তোৰ ফালে ধৰা চাৰি কেজি মানৰ হৈ যাব কেঁচাটোৰ চাৰি কেজি মান শুকানটো এক কেজি মান তেনেকুৱা হ'ব।
অ' অ' তুমি কিমান পিছে কিমান মান কৰানো?
মই তেনেকে পেলাই কৰিলে ধৰা তোমাৰ, কৰোঁ বিশ। পঁচিশটা মান চিলিণ্ডাৰ বনাই দিওঁ, মানে মই দুদিন চাৰি দিনৰ মূৰে, মূৰে তেনেকে পেলাই বনাওঁ বাউ।
অ, অ'
সেনেকে বনালে ধৰা তোমাৰ এটা শেষ হ'লে আকৌ সিটো উলাই যায় আকৌ সিটো শেষ হ'লে এটো উলাই যায় তেনেকে মানে মই বনাই থাকোঁ আৰু, এতিয়া এইটো চিজনত মানে বনোৱা নহয় যে এতিয়া বনোৱা নাই আউ, এতিয়া চেপ মানৰ পৰা বনাম আউ।
এতিয়া গুটি মই কৰিব লাগিব। আমাৰ সেই প্ৰক্ৰিয়া আমাৰ প্ৰশিক্ষণ য'ত দিছিলে আমি তাতে অৰ্ডাৰ কৰো তাৰ পৰা বিজ খিনি আনো।
অ, অ।
এপেকে বীজত পঁচিছ টকা লয়, পঁচিছ টকাটো ধৰা তোমাৰ, আমাৰ ধৰা এপেকেট পঁচিশ টকাটো লগত আমাৰ গোটেই পিপি-চিপি গোটেইখিনি আমাৰ চিন্দা কেইটা পেকেট গিতাটা সহটি দিয়ে যে। সেইখিনি সত্ৰ খৰচ হয় আমাৰ পঁচিশ টকা কিন্তু আমাৰ আকৌ মানে ওলাওতে আমাৰ দুই-তিনি হাজাৰ টকা এটা ওলাই যায়।
অ।
পঁচিছ টকাত
অ।
ভালে কৰিছা দিয়া।
অ।
উম।
সেনেকে কৈয়ে এতিয়া কাম-বনত লাগি আছো আৰু এতিয়া সেইখিনিকে। এতিয়া সেইটোও নাই। গৰমটো বেয়া হ'ল যে, গৰমতটো বেছি এতিয়া কৰিবও নোৱাৰি সেইবিলাক। গৰমটো যোৱাৰ পিছত সেতু কৰিব পাৰিম আৰু তেতিয়া।
অ।
ময়ো কৰিব লাগিব দিয়া, তুমি শিকাই আহি ঘৰত আহি পেলাই শিকাই দিবা। কেনেকে কি কি দেখোই দিবা ময়ো কৰিম।
অ তাকে তুমি কোনদিনাখন পাৰ মাতিলে মানে কি এতিয়া নাযাও বাৰু এতিয়া এইটো গৰমটো বেছি হৈ আছেটো বেছি হৈ আছে যে। অ গৰমত এতিয়া কৰিলেও তোমাৰ মানে বস্তুটো ভালকে নহ'ব আৰু তোমাৰ কষ্টতটো এনেই যাব। মানে কষ্ট হোৱাটো আমাৰ হেৰি নহয় ন।
অ।
আমি এতিয়া বনাম কিবা এটা পাম বুলিহে বনাম, তাত যদি আমি একো এটা নাপাওঁয়ে বনাইতো একো লাভ নাই হয়, সেই সেনেকুৱা আও। ছেপটেম্বৰ মানলৈ বনাবলৈ মানে সুবিধাটো হয়। তেতিয়া লাহে লাহে ঠাণ্ডা আঁহটো পৰি যায় যে। ঠাণ্ডাটো পৰিলে তাৰমানে আমাৰ বনাবলৈ সুবিধা হয় তেতিয়া। যিমান ঠাণ্ডা হয় তাৰ মানে জেগা ঠাণ্ডা হয় সিমান মানে মাছৰুমটো ভাল হয়।
অ, অ। অ উম।
তুমি এনে কি কামত লাগি আছা তুমি?
মই এতিয়া তোমাৰ এয়া দে খালতে এয়া কাপোৰ বোৱা কৰা এতে লাগি আছো।
অ, অ।
এ তোমাৰ এ তোমাৰ চেট লগাইছিলো। দছ যোৰ, তাৰপিছত এ চাৰি যোৰ মান ওলাল আও।
অ অ বাকী খিনি আছে আও।
অ বাকী খিনি আছে শালতে। তোমাৰ এই ফুল ফুলো গুটিছো তাতে, ফুল লগাই দিছো।
উম উম হ তুমি বিক্ৰী কৰ লাগিব তাৰমানে হেৰি, বিক্ৰী কৰা নেকি?
অ', বিকি কৰিছোঁ।
উম', অ', -অ', মোক দিবাচোন কেনেকুৱা ৰঙৰ কাপোৰ আছে, চাম বাৰু।
অ', -অ', কেনেকুৱা লাগিব, কেনেকুৱা ৰঙৰ লাগিব।
কেনেকুৱা ৰঙৰ মানে তোমাৰ আজা ৰঙৰ লাগিছিলে এযোৰ।
অঁ',।
তাৰ পিছত মচুৰ ৰঙৰ এযোৰ দিলেই হ'ব মানে আজাৰ ৰঙৰ দি ছোৱালীক। সেইকাৰণে আকৌ মচুৰ ৰঙটো মোৰ কাৰণে এনেকে পালেই লম আৰু। তোমাৰ কোনটো ৰঙৰ আছে চাই পিনে কবাচোন দাম-দৰ খিনিটো।
অ', অ', -অ',।
সেইটো গম পালে তেতিয়া ধৰা মই তোমাক মানে মই নিজে সুতা দি পেলাই বন-ববত দিব পাৰি। পাৰিম নে বাৰু?
অ', পাৰিবা।
অহ', ।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
বা আজিলে ইমানতে এৰিছোঁ মই পিছত কথা পাতিম বাৰু, হয়। অ', -অ',।